হেল্ল হেল্ল। অ, কি কৰি আছা।
এয়া এনেই আছো। তুমি?
অ, আছো এনেই।
ন
ত ঘৰতে আছা? অ তেতিয়া দিনত খালো।
উম।
তুমি?
অ খালো বাৰু।
আচ্ছা। উম তেনে নাই যোৱা ন। নাই তুমি?
নাই যোৱা অও।
কটো নোযোৱা ফুৰিব?
এতিয়া ফুৰিব নাযাও আৰু মই চাইনাত দিম‌।
অ।
সেইকাৰণে, দোকান জাবি? ঐ গৰু দোকান যাবি? অ চক কৰি হেল্ল',
উম কিহেদি খালা ভাত?
ভাত দালি ভাত আৰু ভা ভাজি।
অহ। তেনে ঘৰত, ম এই মাছ আৰু আলু আৰু বিলাহী আছিলে।
অ অ। চ্ৰীমাৰিল
হেল্ল',
অ কোৱা, ঘত মা মই
আৰু আচ্ছা। মা দেউতা মই,
উম।
তিনজনি
হয়।
মানে এতিয়া মা আৰু মই থাকো, এতিয়া বাহিৰত আছিলো এতিয়া।
অ অ আচ্ছা। বা, ভন্তি নাই?
নাই অকলে।
অ উ এ কৰি আছা নেকি?
হা?
এ কৰি আছা নেকি তুমি?
নাই পঢ়ি আছো।
অ অ আচ্ছা।
দেউতা কি কৰে?
উম। দেউতাই হাজিৰা কৰে।
আচ্ছা।
বাৰু
বাহিৰত থাকে।
অ আচ্ছা
এনে কিবা কৰি আহ পঢ়ি আছা ন উ?
অ মই পঢ়িও আছো আৰু উম চিবিল ডিফেন্স টো আছো পঢ়ি আছো আৰু চিভিল ডিফেন্সতো আছো।
আচ্ছা। ছেকেণ্ড ইয়াৰ পাছত কি কৰিম বুলি ভাবিছা?
ছেকেণ্ড ইয়াৰ পিচটো ভাবো যে। মোৰ ডিম আছে ন আছাম পুলিচৰ অঁ সেই আসাম পুলিচৰ কাৰণে কৰিম আৰু
আচ্ছা দৌৰিব গৈ থাকা ৰানিং কৰি থাকা আৰু
ছেকেণ্ড ইয়াৰ পৰীক্ষা দি লম তাৰপিছত ভাবিম আৰু
আহঁ।
কোৱা।
এনে মাহঁতে কি কৰি আছে এতিয়া
মায় খুব চাই আছো এনেই ভাত খাই মেলি অকন মানে ৰেচ লৈছে আৰু।
আহঁ বহুত আছে মা কাম কৰি আছে সেই ফালে বহুত গৰম।
বেয়া গৰম মানে।
ক'বই নালাগে গৰমটো আৰু থাকিবই নোৱাৰি দিনটো যেন তেনে আছো
থাকিবলৈ পৰা নাই ঘৰৰ ভিতৰত থাকিও কলা হৈ যাম নিচিনা লাগিছে
অঁ ঘৰত থাকিওঁ ইমান গৰম বাহিৰ ওলাই থাকিবও নোৱাৰি গছৰ তলত বহিব অলপ টাইম বতাহ দিয়ে আৰু নাই লাইটো ইমান নাই আঁহ জব কৰি আছে।
উম।
আমনি পৰা দিনতো।
এতিয়া গৰম বন্ধত ঘৰতে থাক
বহুত গৰম লাগিছে থাকিব পৰা নাই ওলাই যোৱা নাই কতো?
হাঁ
ওলাই যোৱা নাই কতো
নাই যোৱা নাই ঘৰতে আছো আজি যাম বুলি ভাবিছিলো ইমান গৰম কৰিছে আৰু
যোৱা এতিয়া
নাই এতিয়া নাজাওঁ
চাঁ
উম। বাকী কোৱা আৰু কিবা কৰিম বুলি ভাবিছা নেকি! পাছত কৰিম বুলি ভাবিছা উম আৰু
কিবা এটা কৰিব লাগিব পাছত ছেকেণ্ড ইয়াৰৰ পাছত
উম অঁ কোৱা তোমাক কোৱা নাই বেলেগ কৈছে।
হয়।
কোৱা
ঘৰত খবৰ ভালে।
ভালেই আৰু তোমালোকৰ।
ভালে
ওলাই যাম বুলি ভাবিছিলো এতিয়া ৰ'দ দিছে পিছে আৰু মানে যাৰ গাড়ীত যাম বুলি ভাবিছিলো
উম
উম দাদা ধৰনৰ কাম আছে বোলে কিবা
উ মম গৰম দ বাপ্ৰে এতিয়ালৈকে ৰ'দে আছে
সেইকাৰণে ওলালে মানে গাড়ীত গলে ইমান গম নালাগিলে হয় ন এচিড থাকিলেও হয় এতিয়া খোজ কাঢ়ি যাম নে আৰু
উম
চাও যাব পাৰোঁ বাৰু অকন দেৰিকে
আজি কৰবাত যাম বুলি ভাবিছিলো ফুৰিবৰ কাৰণে এই গৰমত সেইকাণে নগলো
অকমান দে অ ক'ত যাম বুলি ভাবিছিলি?
সেই এইপিনে ফুৰিব
অ
বাইদেউক ক'লো যাম বল বুলি বাইদেউক ক'ল ইমান গৰমত কেনেকা যাবি ইমান ৰ'দ দি তেতিয়া সোনে সন্ধিয়া যাম বুলি কৈছিলো নাই স্কুটিত
অস্কুটো যাব পাৰে তেনেহলে
গৰম আৰু তাতে মতল স ইমান গৰম গৰমত নাযাও বুলি ক'লে আৰু চত লম নগলো আৰু
উ হয় বাৰু বহুত গৰম লাগিছিলে
উ ধান ৰোৱা মানুহ বিলাক কেনেকে ধান ই আছে প কথা নিধেই জানে আৰু সিহঁতক চায়ে কেনেকে লাগে
বয়া ইমান গৰম ভগৱান কেনেকে ৰুইছে
তোমাৰ কাৰণে ধান ৰোৱা নাই
আমাৰ এইফালে গাঁওৰ জেগা নপৰে যে সফালে আমাৰ টাউন পৰে
অ আমাৰ ফালেতো ৰাতিপুৱা পাঁচটা মানত যায় আৰু বাৰটালৈকে ৰৈ অলপমান কিবা হয় আৰু সন্ধিয়াটো
আমাৰ ফালে তাৰ মানে টাউন পৰে ন
অ
সেই কাৰণে গোতেই খেতি পথাৰেই
অহ
তুমিও গৈছা নিকি ৰুবলে
হা নাই ইমান গৰমত কেনেকে ৰাম বাপৰে ঘৰৰ পৰাই ওলাব নোৱাৰো ধান ৰোব গলেতো তাতে খতম আৰু
ৰোৱা মানুহ কেনেকে ৰৈ আছে এন্তে জানে ইমান গৰমত নোৱাৰি
মইতো এবাৰ কৈছো নকয় মই ঘৰৰ পৰা ওলাবই নোৱাৰো
উম উম কবাত ওলাই যাব হলে যেন তেন যাওঁ আৰু স্কুটিতে
মইতো কোনো পইধেই নোৱাৰো মোক স্কুটি দচখন দিলেও মই নোৱাৰো বাইক ল মই ওলাই যাব নোৱাৰো গৰমখনতে উম
এতিয়া অকলে আছা
অকলে মানে হেৰি উ মোৰ বেষ্ট ফ্ৰেণ্ড জনী আছে আহিছে অকণ ওলাই যাম অণ দেৰিকে ৰ'দটো কমক কেটা বাজিলে ঐ পাঁচটা বাজিলে
দেওবাৰে লৈয়ে যাম। তাতে বৈ কোৱা আৰু
এতিয়া আৰু ওলাই নোযোৱা নেকি?
নাযাওঁ আৰু এতিয়া কাম চাম কৰিব লাগিব এতিয়া।
কয় বা
ঘৰত কাম আৰু
উম
এইফালে দুজনে আছে না মায়ে এইপিনে বেলেগ কাম দোকান আছে না ঘৰতে
অহ অহ আচ্ছা
দিব লগা হয়।
উম উম উম
দিনত অলপ টাইম এনে যেন তেন শুইছিলো সেইটোও শুব নোৱাৰি ইমান
গৰমখনত কেনেকে পাৰিছ হেৰৌ
সদায় খোৱাত খুৱা শুই থাকো না। নুশুলে মানে আৰু কেনেকে লাগে।
এদিন নোশুলেই কেনেকা লাগে মানে অলপ টাইম শুবই লাগে।
মোৰ আকৌ দিনত শুৱা অভ্যাস নাই যে মেইনকেছ
উ আগতে নাছিলে এতিয়া শুই শুই মাত- অলপ আদত হৈ গৈছে গৰমতো আন শুবই ওলাই থাকে। বেছিয়ে গৰম হয় সিমানে যিমান গৰম হয় সিমানে শুব ওলায়।
ম সৰুৰ পৰাই অভ্যাস নাই দুপৰীয়া খোৱা
বাকী গৰম বন্ধ নহয় জানো
অ গৰম বন্ধ দিলে
ফুৰিবলে যোৱা
ত যাম এতিয়া ক'ত যাম লগতে কেইটা ক'ত ক'ত যাব আৰু সুধিব লাগিব। যাব লাগিব কৰ'বাত ফুৰিব।
উম
নহলে মামাহঁতৰও ঘৰ পিনে যাম।
উম অ মামা ঘৰ ক'ত?
ইফালে ঢেকীয়াজুলি ফালে
উ
আচ্ছা
ঠিক আছে তেনেহ'লে দিয়া পাছত ফোন কৰিম ন অ ঠিক আছে।